হেল্ল'
ঐ কি কৰিছা?
এয়া আছোঁ। পাই বিচনাখনতে পৰি তুমি কি কৰিছা?
নাল নহয় এয়া বহি আছো
কি হৈছে তোমাৰ গা?
মোৰ তনচিল হৈছে তাৰপিছত নাক ব্লক দে অশান্তি
ডক্টৰক দেখাইছিলানে?
ডক্টৰ দেখাইছো উম আকৌ ভালকে দেখাব লাগিব। বহুত কষ্ট দিয়া পৰীক্ষা কেনেকুৱা হ'ল তোমাৰ
পৰীক্ষা তোমাৰ আজি ভালেই হ'ল দেই
ৰিজনেল ইকনামি আছিলে ন আৰু এটা একজামে আছে গে উম নাই পৰা খাবলে পৰা নাই গিলিব নোৱাৰো।
তোমাৰ তোমাৰ তটছিল হৈছে নে তট। তোমাৰ ইষ্টন তনছিল হৈছে
দেখাতো দেখাতো ষ্টনৰ নিচিনা লাগিছে ষ্টন তনচিলৰ নিচিনা বগা পৰি আছে ভিতৰৰ দুটা চাইডে
তেনে সেইটো ষ্টনতনশিলেই হয় মোৰ মতে
উম সোৱাদটো তেনে যেনে লাগিছে এতিয়া কি হৈছে হৈছে বুলি কৈছে ডক্তৰে এতিয়া কৈছে ৰিমভ তেনেকে নকৰে তেনেকে থাকিব দিয়া নিজে নিজে ঠিক হৈ যাব।
আচ্ছা আচ্ছা অল সিন্ধু মানে নৰ্মলে হয় প্ৰায় তুমি বেছি জোৰছে যদি কোন কুলি কৰি দিয়া বা কিবা কৰি গুচি যাব ওলাই আহিব
মোৰ সাধাৰণতে মানে মোৰ মানে কোনেও উশাহত প্ৰব্লেম হয় বুলি কৈ থাকো। বা মোৰ চাপৰ কিছুমান হয় কিবা হয় কাৰণ মানে মই এনেই কমকে পাওঁ উশাহ
অ
মোৰ নাকটো ব্লকে হৈ থাক মোৰ ডিঙিটো
সাইনাছৰ প্ৰব্লেম হৈছে নেকি?
আছে
তাৰপিছত তোমাৰ কেনেুকোৱা পলি চলি নিচিনা মাংস চাংখ পাৰিছানে তুমি চাইছানে দেখিছা‌?
উম মাংস বাঢ়ি আছে পলি নে কি নাজানো মোৰ মানে দুইটা বস্তু এগ্ৰেচিভলি হৈ উঠি থৈছে ন আৰু মোক একদম সৰু পৰা আছে মানে একদম সৰু পৰা মোৰ আৰু কৈ ন এবাৰ হলে মানে বস্তুটো থাকি যায় ঔষধে তোমাক দবাই দিব পাৰে কিন্তু কমপ্লিটো ৰিলিফ পোৱা নাযায় ।
নাযায়টো সেইটো হয়।
মই বোলে ঠাণ্ডা পানী ব্যৱহাৰ কৰো সেইটো নাই এতিয়া ক্লাছ কৰিব যাও বতাহটো লাগে সেইটোৰ পৰা অলপ হৈ যায় মানে অসহ্য কৰ
তুমি চাইনাছৰ তুমি হেৰি নহয় চাইনাচটো তুমি চাবা দেই যদি পলি হয় তোমাৰ পলি হৈ যোৱাৰ পিছত মাংসটো কমি যায় নে নে একেটা জেগাতে থাকে-
উম
তোমাৰ মাংসটো যে বাঢ়িছে তুমি যে চকুৰে দেখিব পাইছ ন ভিজিবল হয় নাই
হয়
গতিকে তুমি সেইটো কমি যায় নে নে আকৌ বাঢ়ি থাকে একেটাই থাকে
কমে
অ তেন্তে সেইটো পলি নহয় সেইটো তোমাৰ নৰ্মেল চাইনাছৰ যিটো মাংস বাঢ়ে সেইটো হৈছে পলিটো হৈছে তোমাৰ এটা পাৰমানেণ্ট বস্তু,
উ মোৰতো মোৰ বিষ নাই মোৰ মোৰ বিষ নাই এতিয়া হালনি পলি বা এনেকুৱা কিবা হ'লে এক্চেচিভ পেইন হয় মোৰ বিষ হয় মোৰ নাই মোৰ নৰ্মেল লিজন মই একদম নৰ্মেল মই আজিও মোৰ বিষ এতিয়াও মোৰ বিষ নাই ।
অ
সালে মোৰ অকমানতে মানে আৰু কফটো ওলাই আহিব নাপায় ন এইবিলাক জমা হৈ যায়গে তাৰপিছত মই শুব নোৱাৰো বিকজ মোৰ ডিঙি ব্লক নাক ব্লক বুকুত কফ জমা হৈ আছে মানুহজনী থাকিম কেনেকে মানে,
তোমাৰ তুমি এবাৰ এটা কাম কৰিবা তুমি এজন ভাল ই‌ ডি ডক্টৰ ওচৰত তুমি বস্তুটো দেখাই চাবা ।
নাই নাই মই এবাৰ যাবই লাগিব মই পইচা হাতত আহিলেই মই গৈ দিম খুৱাব লাগিব মানে মই কাৰলৈ ৰ'ব নোৱাৰো ঘৰৰ মানুহৰ ওপৰত ভৰসা কৰিবই ৰৈ নাথাকোঁ মোৰ নিজ যৰ মানে কপ্লিট বৰবাদ কৰিছো মই এটা বস্তু পঢ়িব পৰা নাই আজি য এইখিনি সময় কাৰে পস্তাবলীয়া হয় ৰিজাল্ট সময়ত কেতিয়াও ভুকিম কেৱল মই বেলেগে ধৰা নুভোগে কিন্তু মই এটা শব্দ পঢ়িব পৰা নাই মই কান্দি আছো আজি যে মোৰ কি হৈছে মই যিটো সময়ত ইমান পাগলৰ দৰে পঢ়িব লাগিছিলে মই পঢ়িব পৰা নাই ।
তুমি এটা কাম কৰা নহলে পইচ অহালৈকে নহয়। তুমি যেনেকে - তেনেকে কৰবাৰ পৰা কিবা এটা যোগাৰ কৰি হ'লেও, তুমি অতি সোনকালে প্ৰায় দুই-এদিনৰ ভিতৰত তুমি এজন ভাল ই এন টি ডক্টৰৰ ওচৰত কনছাল্ট কৰা । তাৰমানে আচলতে কি জানা? তোমাৰ যিহেতু নাকৰ ছাইনাছৰ প্ৰব্লেমটো আছে। ছাইনাছৰ প্ৰব্লেমটো তোমাৰ বতাহ আৰু ধূলিৰ লগত মানে বহুত বেছিকে হেৰি হৈ আছে- সাঙোৰ খাই আছে । অকমান বতাহ লাগিলে ধৰি লোৱা তোমাৰ পানী লাগিব, টনঞ্চিল আকৌ আৰম্ভ হব। তাৰপিছত ধৰি লোৱা, তোমাৰ অকণমান ধূলি লাগিলে তোমাৰ আকৌ ছাইনাছ তো অশান্তি কৰিব, আকৌ পানী লাগিব । সেইটো হৈ আছে ন'? তুমি এজন ডক্টৰৰ লগত সোনকালে কনছাল্ট কৰা দেই।
উম।
শৰীৰটো ভালে থাকিলেহে তুমি মানে মানুহৰ মনটো আৰু পঢ়িব-শুনিব পাৰিবা। খোৱা-বোৱা কৰিলোঁ পাই । তুমি কৰিলা নে? কৰিব পাৰিলান নাই?
নাই পৰা। এনেই কিবা অলপ খালোঁ আৰু।
জুলীয়াকে কিবা খাবা?
হেল্ল'?
মই মানে বাহিৰতে খালোঁ, তোমাৰ ভাতকেটা পৰীক্ষা দি উঠি।
অ'।
তুমি জুলীয়াকে কিবা খাইছা নেকি?
খাইছোঁ বুলি তোমাক কলো ন' মই।
অ' জুলীয়াকে কিবা খাবা পাৰিলে।
মানে ইমান কথা ক'ব নোৱাৰি, বুইছানে? মানে এতিয়া তোমাৰ লোকৰ কাৰণে জীৱনটো সহজ, কথা কবলে । মোৰ কাৰণে অকমান কঠিন। দৰকাৰীকিটাহে কথা ক'বলৈ বিচাৰোঁ আৰু ক'ব পাৰোঁ মানে । তাতে যদি কোনোবাই জোৰ-জবৰদস্তি ক- একেখিনি কথাকে সোধে কৈ থাকে, মোৰ অলপ অশান্তি এটা অনুভৱ হয়।
বুইছোঁ - বুইছোঁ।
উম কি? সেয়াই আৰু। কিনো কৰিবা আৰু।
তোমাৰ আজি ক্লাছ মিছ হ'ল।
উম। মিছ মানে লিভ লৈছোঁ আৰু । লিভ দিয়ে নে নিদিয়ে নাজানোঁ। মইতো এপ্লিকেছন চাবমিত কৰিছোঁ । এতিয়া তেওঁলোকে এইটো লিভতে ধৰে নে মোক কাটিয়ে দিয়ে, মই নাজানোঁ আৰু দেই।
লিভতে ধৰিব। ধৰিবতো লাগিবএ তাহাতি । কাৰণ মানে সেইটো ৰুলে আছে ন'। নিজৰ কোনো মন-মানি কৰিব নোৱাৰে নহয়। এইবোৰ ক্ষেত্ৰত।
উম । তাকে। পৰীক্ষা শেষ হ'লে কি কৰিম বুলি ভাবিছা?
পৰীক্ষা শেষ হ'লে তোমাৰ একো তেনেকুৱা বিশেষ নাই । মোৰ আকৌ বি এডৰ পৰীক্ষা আছে যে, তাৰ কাৰণে অলপ পঢ়িব লাগিব।
পঢ়িবা - পঢ়িবা । কিবা এটা কোৱা ন', এনেই ৰৈ আছা তুমি।
এইটোৱে। তাৰপিছত কিবা ঘৰত মা-দেউতা পুৰা ভাল, নহয়?
ভালে।
তোমাৰ টিউশন চলি আছে?
উম, আছে। এনে ফোনটো কৰিলো দিয়া হ'ব দিয়া উ
তাৰপিছত হেৰি লওঁ